অ'। কি কৰিছে?
অ', মই এয়া আছোঁ এনে ঘৰতে।
ঘৰতে আছে অ', আজি চানডে, কলেজো নাই অ', তাৰপা খোৱা-খোৱা বোৱা কৰিলে নাই?
তিয়া আছোঁ আৰু এনে, শুই‌, বহি।
অ', এতিয়া মোৰ এইটো কি বুলি কয়, মই ভাত খাইহে আছোঁ এতিয়া বত- মই আজি মানে অলপ খোৱা দেৰি হ'ল।
হয়।
হয়, এ, এনেই কিবা এটা চাই আছিলোঁ মোক এই মানে হেৰি টপিক এট তাৰ ওপৰত মানে অলপ, অলপ পঢ়ি আছিলোঁ, মানে টপিক এটাৰ ওপৰত অধ্যয়ন কৰি আছিলোঁ। সেইকাৰণে অকমান সময় আজি দেৰি হৈ গ'ল। ভাতটো মানে মই নিজে বনাই অ' যে টো কাৰণে অলপ দেৰি হৈ গ'ল আৰু, এতিয়া আপুনি আ আপোনাৰ লগত টা টপিক আলোচনা কৰিব পাৰিম নেকি বাৰু?
হয় নিশ্চয়, কওকচোন কেনেকুৱা ধৰণৰ?
এই মানে, অ মানে আমাৰ বৰ্তমান জীৱনত মানে, যেনেকুৱা বৰ্তমান দৈনন্দিন জীৱনত মানে আমাৰ বিজ্ঞানৰ মানে কি প্ৰভাৱ পৰিছে? চায়েন্তিফ, চাইন্সৰ আমাৰ বৰ্তমান সময়ত মানে মানুহৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে? মানুহৰ জীৱনশৈলী কেনেদৰে চেঞ্জ হৈছে? কেনেদৰে পৰিৱৰ্তন হৈছে? তাক লৈ পেলাই মানে অকমান আৰ আলোচনা কৰিম বুলি সুধিলো। বা জীৱনে অ বিজ্ঞানে আমাৰ জীৱনত মানে কেনেকুৱা ধৰণৰ সুফল দিছে বা কুফল দিছে, উম কেনেকুৱা ধৰণে বেয়া প্ৰভাৱ পেলাইছে ভাল পেলাইছে তাৰ ওপৰত অকণমান।। অ মানে পাতিম বুলি ভাবিছোঁ আপোনাৰ লগত।
হয় হয়। অ এতিয়া চাওঁক এতিয়া আমি।। ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ পৰা।। ধৰি একেবাৰে ৰাতিপুৱালৈকে তোমাৰ।। উম আমাৰ জীৱনৰ লগত।। জড়িত থকা প্ৰতিটো বস্তুতেই চাইন্সটো জড়িত হৈ আছে।
একদম সঁচা কথা।
এতিয়া আমি যদি চাবলৈ যাওঁ। ৰাতিপুৱা শুই উঠি আমি এ কলগেট টাইপ কলগেট দাতঁ ব্ৰাছ কৰা। সেইখিনিতো চাইন্সৰে অবদান হয়। আৰু ধৰক অ।। তাৰপিছত আমি আমাৰ জীৱনৰ একেবাৰে অবিচ্ছেদ্য অংগ মোবাইল ফোন, কম্পিউটাৰ। সেইবিলাকৰ পৰা ধৰি সকলো খোৱা বস্তু গতিক সকলোতে চাইন্সটো জড়িত হৈ আছে। ত' চায়েন্সৰ ত' আছে বহুত খিনি ভাল দিশো আছে, বেয়া দিশো আছে।
বেয়া দিশো আছে, হুম।
উম এতিয়া ধৰি লওঁক যেনেকে আমি হয় কওঁকচোন?
মানে ধৰি লওঁক এতিয়া অ' অ' মানে আমি এতিয়া আপুনি ক'বলৈ বিচা বিচাৰিছে আমাৰ বৰ্তমান মোবাইল ফোন চবে একদম। ফোনৰ কাৰণে আমাৰ মানে যোনটো যোগাযোগ ব্যৱস্থা সেইটো আগতকে অলপ অ' বেছি মানে উন্নত হৈছে আৰু উ ধৰি ল'ব পাৰি। মোবাইলত মোবাইলৰ জৰিয়তে আমি ইন্টাৰনেটৰ এক্সেছ পাইছোঁ। ইণ্টাৰনেটৰ জৰিয়তে আমি চচিয়েল মিডিয়াত আ মানে নিজকে হেৰি কৰিব পাৰিছো, দেখুৱাব পাৰিছো বেলেগক- বেলেগক আমি চাব পাৰিছো। তাৰ জৰিয়তে আমাৰ মানে উম এ অতি সহজে মানে আমি আমাৰ যোগাযোগ বা জোনটো বাৰ্তা আমাৰ আমি এটা জেগাৰ পৰা অন্য এটা জেগালৈ অতি সহজ যে মানে কোনো কষ্ট নোহাৱাকৈ কৰিব কম সময়তে দিব পাৰিছো, ত সেইটো কিন্তু আমাৰ মানে অলপ এটা চবতকে ডাঙৰ আমাৰ মানে কি বুলি ক'ম এইটো ডাঙৰ আমাৰ ডেভলপমেণ্ট আৰু, ডাঙৰ আৰু চবতকে ডাঙৰ উণ্ণতি হৈছে
আৰু আমাৰ জীৱন মানুহৰ জীৱনৰ কাৰণে জীৱন শৈলীৰো চেঞ্জ হৈছে।
উম হম- হম।
চাইঞ্চ এ গোটেই পৃথিৱীখন আমাৰ হাতৰ মুূঠিতে লৈ অহা নিচিনা দেখা গৈছে। আমি মোবাইলটোৰ জৰিয়তেও হওক বা কম্পিউটাৰ জৰিয়তে ইণ্টাৰনেট জৰিয়তে বিশ্বৰ বিভিন্ন ঠাইৰ আমি খবৰবিলাক অতি সহজতে পাই থাকো। ত' এতিয়া ধৰি লওক এতিয়া আমি ভাৰতবৰ্ষত আছো এতিয়া ধৰি লওক আমি উ এতিয়া যেনেকে ৰিচেণ্টলি ইৰাণ আমেৰি কা যুদ্ধ হৈছে আমি যুদ্ধৰ প্ৰতিটো বস্তু আমি আপডেট চেকেণ্ড এ চেকেণ্ড এ পাই আছো, ত' সেই সেইখিনি ক'বলৈ গ'লে আমি চায়ঞ্চৰ জৰিয়তে ইমান খিনি উ মানে আমি বস্তু খিনি আমি জানিবৰ কাৰণে সক্ষম হৈছো। ত' সেইটো পৰা ধৰি আৰু বিভিন্ন ক্ষেত যেনেকে ধৰক চিকিৎসাৰ ক্ষেত্ৰতে হওক বা আমাৰ খাদ্য বস্তুৰ বিভিন্ন ক্ষেত্ৰৰে চিকিৎ চা বিজ্ঞান এনেকৈ আগতকৈ বহুত খিনি আগবাঢ়ি গ'ল। এতিয়া ধৰি লওক বিভিন্ন ডা বহুত ডাঙৰ, ডাঙৰ বেমাৰৰো বৰ্তমান উম, মানে চিকিৎসা ওলাইছে এতিয়া ধৰক কিছুমান আগত যে যেনেকে এতিয়া বহুত ডাঙৰ মহামাৰী।
হয়-হয়-হয়-হয়। এতিয়া যেনেকে আপুনি ক'লে চিকিত চিকিৎসা বিজ্ঞানৰ কথা
বিভিন্ন মানুহ বহুতো মানুহৰ মানে ধ উ মানুহ মানে মৰিছে আৰু সেইটোতো বিজ্ঞানৰে যু উলিয়াইছে ভেকচিন টো উলিয়ালে। ত' সেইটো কাৰণে মহামাৰীটো পৃথিৱীৰ পৰা আমি যাবলৈ দিব পাৰিলো। ত' সেইখিনি বহুত খিনি চাইন্সৰ অৱদান আছে।
হয়-হয়, আপুনি মানে ক'ব বিচাৰিছে যোনটো স্বাস্থ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত আমাৰ যোন উন্নতি হৈছে, যেনেকে ধৰি লওক বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি ওলাইছে যেনেকে ধৰণৰ মেচিন ইন এক্সৰে-ছেক্সৰে পা চিটী স্কেন হৈ গ'ল, এম আৰ আই হৈ গ'ল ত' তেনুকুৱা ধৰণৰ আল্টাচাউণ্ড হৈ গ'ল, কিবা-কিবি এইবিলাক জৰিয়তে মানে আমি উম অ শৰীৰৰ বিভিন্ন ধৰণৰ ৰোগ অ' সহজে ধৰা পেলাব পাৰিছো হয় নে নহয়, আকৌ আৰু দুই নম্বৰ আ ক'তে আউ লগতে কৈছে, আপুনি হেৰি কথা কৈছে, ভেকচিনৰ কথা কৈছে। য'ত কৰোণা টাইমত যেনেকে মাৰাত্মক ৰোগ কৰোণা টাইপৰ হৈ গ'ল মহামাৰী টাইপৰ হৈ গ'ল এইটো এটা।
উম-হুম।
তা তাক মানে প্ৰতিৰোধ কৰাৰ বাবে আমি কৰোণা টাইপৰ ভেকচিন উলিয়াব পাৰিছো। আৰু দুই নম্বৰ এটা থিং আ আমি আৰু এটা ব লাগিব লগতে আমি তাৰ লগতে আমি আৰু উন্নতি কৰিব পাইছো বিজ্ঞানৰ সহায়ত আমি, আহ ধৰি লওক অস্ৰোপচাৰ যেনেকে শল্য চিকিৎস কিৎসা আগতে আছিলে, অপাৰেচন বুলি কয়। সেই অপাৰেচন কৰাৰ সুবিধাটো আমি পাইছো। যেনেকুৱা ধৰণৰ অপাৰচনে নহক, আজি মানুহ এজনৰ ক'ৰবাত যদি ডাঙৰ এটা এক্সিডেন্ট হয়, মানুহজনক বচাবলে হ'লে আমি বিজ্ঞানৰ ওপৰতে নিৰ্ভৰ হ'ব লাগিব। বেলেগৰ উম ওপৰত নিভ নিৰ্ভৰশীল হ'লে নোৱাৰো আমি। আগৰ দিনত যেনেকে যন্ত্ৰ মন্ত্ৰ কৰিছিলে, কিবা কিবি কৰিছিলে বচাবৰ কাৰণে তন্ত্ৰ মন্ত্ৰ কৰিছিলে ত এতিয়া যদি সেইবিলাক কৰিবলৈ যায় মানুহ এজন এক্সিডেন্ট হোৱা টাইমত বা মানুহ এজনক যেতিয়া সাপে কামুৰিব তেতিয়া এইস আমি যদি ভেকচিন ইউজ নকৰো তেনেহলে মানুহজন মৰি থাকিব। তন্ত্ৰমন্ত কৰিব পেলাই বাচিব নোৱাৰে ত আগৰ দিনত তেনেকুৱা কৰিছিলে, ত বিজ্ঞানে আমাক সেইটো অৱদান দিছে যে আমি তাৰ পৰা এতিয়া কেনেকৈ উদ্ধাৰ কৰিব লাগে উদ্ধাৰ কৰিব কাৰণে আমি আহ উদ্ধাৰ কৰিব পাৰিছো এতিয়া তাৰ পৰা হয় নে নহয়?
হয় হয়। ত আৰু বিভিন্ন ধৰণৰ আপোনাৰ এতিয়া যোগাযোগৰ ক্ষেত্ৰতে হওক এত এতিয়া উম যেনেকে মটৰ চাইকেল গাড়ী সেইবিলাক বিজ্ঞানৰে অৱদান এ ধৰক আগতে মানুহে এঠাইৰ পৰা থেলৈ যাবলৈ খোজ কে যাব লগীয়া হৈছিলে। ত উম বৰ্তমান সময়ত ত বহুতখিনি আগবাঢ়ি গ'ল এতিয়া চায়েঞ্চৰ জৰিয়তে আমি অতি কম সময়তে বহুত দূৰ দূৰ ঠাই এতিয়া আমি অতি কম সময়তে ভ্ৰমণ কৰিব পাৰো। গোটেই গাড়ী মটৰ সেইবিলাকটো গাড়ী মটৰ উৰা জা হা চকলো ৰেল গাড়ী সকলোতো চাইেঞ্চৰে অৱদান ত এতিয়া আমি বহুত দূৰ দূৰ ঠাই ঠাই আমি অতি কম সময়ৰ ভিতৰতে ধৰি লওক অতি কম সময়ৰ ভিতৰতে ধৰিলক এতিয়া আমি আ এদিনৰ বাইটতো যেনেকে আগতে এখন ঠাইৰ পৰা এখন ঠাইলৈ যাবলৈ বহুত সময় লাগিছিলে ধৰি লওক দহ কিলোমিটাৰ আ ৰাস্তটো আমি খোজকাঢ়ি যাবলে প্ৰায় ধৰি লক চাৰি পচ ঘন্টা লাগ কিন্তু আমি এতিয়া বাই বাই মটৰ চাইকেল গাড়ীৰ জৰিয়তে আমি অতি খুব কম সময়তে দহ কিলোমিটাৰ ৰাস্তাটো ধৰক আমি তিনি চাৰি মিনিটৰ মিনিতে আমি গৈ পেলাই কাম খিনি কৰি ঘূৰি আহিব পাৰো। ত' সেইটো কাৰণে আমাৰ সময়খিনি বাচ আৰু যিখিনি বাঢ়িছে সময় আমি বেলেগ কামত ইউজ কৰিব পাৰো। ত সেইখিনি উপকাৰ আমাৰ চায়েন্ঞ্চৰ জৰিয়তে হৈ অহা নিচিনা দেখা পোৱা যায়।
আৰু দুই ন সেইটোও হয় বাৰু। সেইটোৰ লগতে আমি উ আমাৰ শিক্ষা যোনটো খণ্ড আছে শিক্ষা খণ্ডতো বহুত বিস্তাৰ হোৱা দেখা পাইছে যে এতিয়া আগতে আমাৰ আছিলে তেনেকুৱা নহয় এতিয়া অনলাইন শিক্ষাৰ জৰিয়তে উম যোনবিলাক অনলাইন শিক্ষাৰ যোনটো প্লেটফৰ্ম আছে ডিজিটেল পে আ হেৰি আছে। ত সেইবিলাকে। আমাৰ ষ্টুডেন্ট বিলাকক মানে পঢ়াৰ প্ৰতি বেছি আহ আগ্ৰহী কৰি তুলিছে আৰু। উ সিহঁতক অলপ বেছিকে শিক শিকাবও পাৰিছে ধৰি লক। কিছুমান প্ৰেকি লোৰ কেলৰ বস্তু চাব পাৰিছে এতে ভিডিঅ' চাব পাৰিছে। এ কিছুমান। অ' বস্তু ইউজ কৰিবলৈ এতিয়া মেছি জিকি নহওঁক ফিজিক্সৰ যুণকেটা মেচিন থাকে সেইবিলাক কেনেকৈ ব্যৱহাৰ কৰিব। সেইবিলাক অনলাইনত চাব পাৰিছে ভিডিঅ' চাব পাৰিছে তাৰ তাৰ জৰিয়তে সিহঁতি ঘৰতে বহি বহি মানে আহ পইচা খৰচ নকৰাকৈ কম খৰচতে মানে সিহতি। সেই বস্তু বিলাক কৰবাৰ পৰা শিকিব পাৰিছে। তে, তই সেইখিনিৰ জৰিয়তে। সেইখিনিৰ জৰিয়তে বহুত খিনি উপকৃত হৈছে। সেইবোলি মই ভাবি ভাবো। আৰু আৰু আমি চাবলৈ গ'লে। দৈনন্দিত জীৱনত যিমান সা সুবিধা ব্যৱহাৰ কৰো। ধৰি লওক আজি। এ 'চি ব্যৱহাৰ কৰে মানুহে। ফ্ৰিজ, বিদ্যুত হওক ৱাচিং কি বাকি। কিবা কিনি যি, টি বস্তু।
প্ৰতিটোৱে মানে ৰাতিপুৱা শুৱোৱাৰ পৰা উঠাৰ পৰা একেবাৰে ৰাতি শোৱালৈকে আছে। ছাইন্সটো জড়িত হৈ আছে। প্ৰতিটো ক্ষেত্ৰতে আৰু যদি আমাৰ জীৱনৰ পৰা চাইন্সটো আঁতৰাই দিয়া হয় আমাৰ জীৱনটো একেবাৰে মানে অচল হৈ যাব আৰু। বৰ্তমান সময়ত চাব লৈ গলে,,,, একেবাৰে আমি। বেলেগ দুনীয়ালৈ যোৱা নিচিনা হব। চাইন্স যদি আতৰাই দিয়ে। তেতিয়া ধৰি লওক। বিদ্যুতৰ পৰা ধৰি বিদ্যুৎ। এতিয়া আমাৰ মোবাইল ফোন বিদ্যুত- বিদ্যুতৰ পৰা আমি কিমান খিনি এতিয়া ঘৰত লাইট জ্বলাব ধৰি আগতে মানুে ঘৰত চাকি জ্বলাইছিলে। চাকি জ্বলাই লেমৰ পোহৰত মানে। পঢ়া- শুনা কৰিছিলে বা ৰাতি। গোটেই কাম কাজ বিলাক কৰিছিলে। এতিয়া ধৰ বিদ্যুতআহি গ'ল। বিভিন্ন চলাৰ চিষ্টেমৰ পৰা ধৰি বিভিন্ন খিনি সেইবিলাকো চাইন্সৰ অৱদান। ত' চাইন্স ৰ জৰিয়তে মানুহখিনি বহুত। ত 'আগবাঢ়ি যাব পাৰিছে। সেইবিলাকেই বুলি ভাবো। ত' যেনেকে চাইন্সৰ বিভিন্ন। ভাল দিশ আছে তেনেকে বেয়া দিশো আছে।
হয় হয় বেয়া দিশ মই এইটোকে ক'ম বুলি ভাবি আছিলো, বেয়া দিশটোৰ কথাই ক'ম বুলি ভাবি আছিলো। ত' আমি ধৰি লওক এতিয়া। এতিয়া আমি ক'লো যে যাতায়াতৰ কাৰণে গাড়ী, মটৰ আৱিষ্কাৰ কৰিছে। ত' তাৰ লগতে গাড়ী, মটৰ পৰা যোন ধৰক মেচিনৰ পৰা ধোৱাও ওলাই, ধুৱাটোৱেই বায়ু প্ৰদূষনু কৰিছে।
হয় আৰু তাৰোপৰি বৰ্তমান সময়ত আপোনাৰ চাবলৈ গ'লে এক্সিডেণ্ট বিলাক বহুত বাঢ়ি গৈছে ৰোড এক্সিডেণ্ট। বিলাকেই হওক বা বিভিন্ন দুৰ্ঘটনাবিলাক বহুত বাঢ়ি গৈছে। আৰু ত' তাৰ, তাৰ অনুপাতে মানুহৰ উ দুৰ্ঘটনাত নি'হত। সংখ্যাও বহুতখিনি বাঢ়ি গৈছে। অহ' ঠিক
সেইটো হয়, এইটো সেইটো কিন্তু হয় বাৰু। ত' সেইটোৱে আৰু এইটো বস্তুৰ প্ৰতিটো বস বস্তুৰে আপুনি তোমাৰ মতে ভাল দিশ, বেয়া দিশ। টো থাকি আৰু ত' বিজ্ঞানটোত এ মানে বেছি ক্ষেত্ৰত আমাৰ কাৰণে ভালেই হৈ আছে। ছে তথাপিতো আমাৰ পৰিৱেশৰ কাৰণে। পৰিৱেশৰ কাৰণে যদ মেচিন বস্তু হয়। সেইবিলাকে পৰিবেশো অনিষ্ট কৰি আছে ধৰি লওঁক গাড়ী যান বাহনৰ ধোৱা, কল কাৰখানাৰ ধোৱা
হয়-হয় এ সেইবিলাকে এতিয়া আমাৰ বৰ্তমান সময় চাবলৈ গ'লে এতিয়া গোটেই পৃথৱীত আপোনাৰ গ্লবেল ৱাৰ্মিং টো বহুত বাঢ়ি গৈছ যে ত' সেইটো সেইবিলাক টো আপোনাৰ যান বাহনহৰ পৰা যিটো প্ৰদূষণ ওলাই বা এচি বৰ্তমান সময়ত এচি ইউজটো বহুত বাঢ়ি গৈছে ত' সেইবিলাক কাৰণতে হৈছে গোলকীয় উচ
এ -এচিৰ এতিয়া এচিৰ ওচৰৰ পৰা আপোনাৰ যোনবিলাক গেছ ওলাইছিলে আগতে ফ্ল'ৰপুৰ কাৰ্বন সেইবিলাকে আপোনাৰ হেৰি কৰে আৰু।
উম, আৰু অজন ক্ষতিসাধন কৰে তাৰ ফলত আৰু ডাইৰেক্ট ইও ভি ৰেটো আমাৰ আহে আহি পৰে আৰু ফলত মানুহৰ বিভিন্ন বেমাৰ হয় স্কিনো ৰোগ হোৱা দেখা পোৱা যায় মানুহৰ চক সৰু হোৱা দেখা পোৱা যায়, ত' সেইটোৱে আৰু বেছি ইউজৰ কাৰণেও হৈছে সে সেইবিলাক
হয়, হয়, হয়।
উম।
এতিয়া মানে আমি মানে বস্তুতটোৰ বেয়া দিশটোক লগতে আমি ভাল দিশটো ভাল ব্যৱহাৰ কৰিলে আমি ভাল এ ফলাফল
হয়, হয়, হয় আৰু মানুহে বস্তুবিলাক লিমিটত ইউজ কৰিব লাগে। আৰু বোলে অ, হয় আছে বুলিয়ে প্ৰতিটো বস্তুৱে মোৰ ওচৰত গাড়ীখন আছে বুলিয়েই মই গোটেই দিনতো গাড়ীখন চলাই থাকিম সেইটোতো নহয়। বোলে মোৰ এচি ঘৰত এচি আছে মই গোটেই দিনটো চলাই থাকিম এইটো কথাওঁ নহয়। উ প্ৰয়োজন সাপেক্ষে চলাব লাগে। এতিয়া যেনেকে দে দেখিবলৈ পাইছে অ' প্ৰতি বছৰে গৰম মানে উষ্ণতাটো দিনে দিনে বহুত প্ৰতি বছৰে বছৰে বাঢ়ি গৈছে। ত এ ধৰি লওঁক যোৱা বছৰ চৰ যদি আপ অ', মেক্সিমাম ফ'ৰ্টি ফাইভ ডিগ্ৰীলৈকে গৈছিলে আমাৰ গৰমটো ত' এতিয়া এইটো বয়সত ধৰক ফৰ্টি ছিক্স, ফৰ্টি ছেভেন তেনেকুৱা হৈছে। ত' সেইটো মই ভাবোঁ চাইন্সৰ-চাইন চ' অৱদানৰ কিছুমান বস্তুৰ জৰিয়তে এনেকুৱা হৈছে বুলি মই ভাবোঁ।
হয়, হয়, হয় এইটো এটা চাইন্সৰ মানে কু দিশ বুলি ধৰিব
হয়, হয়, হয়, হয়, হয়, নিশ্চয়, নিশ্চয়, হয় বাৰু আকৌ বিভিন্ন টপিক থাকিলে ফোন কৰিব ভাল লাগিব।
হয়, হয়। বাৰু আজিলে সামৰিছোঁ ময়ো এফালে যাবলগীয়া হৈ আছে। ঠিক আছে দিয়ক। উম। ধন্যবাদ।